আজি আমি ছ'চিয়েল মিডিয়াৰ ওপৰত কথা পাতোঁ দিয়া, তুমি এনেই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা নে? আৰু কৰা যদি মানে ফাদাৰ মানে ৰে অলপ মানে অলপমান হলেওঁ ব্যৱহাৰ কৰা নে?
অ', ছ'চিয়েল মিডিয়াটো মই ব্যৱহাৰ কৰোঁ বাৰু, কৰোঁ মানে তোমাৰ ইনষ্টা কৰোঁ, হোৱাটছএপটোত থাকেই বাৰু বাকী টুইটাৰটো কৰোঁ, এক্স জেণ্ডেল। সেইখিনি কৰোঁ আৰু
অ', মই যদি নিজৰ পৰা ময়ো কৰোঁ ব্যৱহাৰ আৰু তাৰে ভিতৰত তুমি যেনেকে ক'লা সেইটো মইও মই ইনষ্টাগ্ৰাম আৰু মানে কি হৈছে হোৱাটছএপ এনেকে বিশেষকৈ আৰু এনেকে ইউজ কৰোঁ আৰু এনেকে আৰু মানে পাৰিলে মই বা টুইটাৰো উইজ কৰোঁ মাজে মাজে বাকী আৰু তোমাক যদি বেলেগ শুধো তুমি এনে এ ছ'চিয়েল মিডিয়া কি কয় আটাইতকৈ কোনটো মানে প্লেটফৰ্ম চবতকে ভাল পোৱা?
মই চবতকে ভাল পাওঁ সঁচা ক'ব গ'লে ইনষ্টাটো বেছিকে ভাল পাওঁ আৰু বিশেষকৈ মানে আমাৰ ইউথ মানে যুৱ প্ৰজন্মই মানে ইনষ্টাটোৱে বেছি ভাল পায় বুলি মই ভাবোঁ আৰু মই কিন্তু ইনষ্টাটো মানে বেছিকে চলাওঁ বেছিকে টাইম দিওঁ মানে সময় গুচি যায় ৰীলচবোৰ স্ক্ৰল' কৰি থাকিলে মানে যেতিয়া মই আজৰি সময়ত আহ।
অ', ময়ো অ। অহ, ময়ো সেইটোয়ে কব খুজিছোঁ, ময়ো মানে ক'ব গ'লে, ময়ো বেছিভাগ ইনষ্টাগ্ৰামতে মানে হেই ব্যৱহাৰ কৰোঁ। তাতে মানে তুমি কেনেকে ৰীল চোৱা এইবোৰ চব মই এইবোৰে কাম। বাকী আৰু
ক সঁচাকৈ ক'ব গ'লে মানে অলপ আহ মানে ইন-ইনফৰৰ্মেশ্যনবিলাক পোৱা যায় কিন্তু।
অ' হয়-হয়। বাহিৰে এ বাহিৰা নিউজ সেইবো
বাহিৰা নিউজ, অ' গম পায়, গম পায়। এইবিলাক খবৰবিলাক চব ইন সেইমতে থাকেতো।
অ'। তাতে আৰু বা বহুত কথা আৰু আৰু কেতিয়াবা মানে নাচালও এনে কি কয় খুলিলে গম পায়, আহি যায় কেতিয়াবা। বাকী আৰু তুমি এনে কি মানে সদায় মানে ছ'চিয়েল মিডিয়াত কিমান সময় মানে দিয়া?
ছ'চিয়েল মিডিয়াত কিমান সময় দিয়া মানে বেছি সময় নিদিওঁ, ইমান এটা সময় নিদিওঁ। তেতিয়া আজৰি সময় আৰু সেইখিনি সময় দিওঁ আৰু। মেক্সিমাম কিমন - ইনষ্টাগ্ৰমত মোৰ দেৰ ঘণ্টামান যায় আৰু ডেইলি যদি চাবলৈ মানে যাওঁ আৰু বাকী অহ-অহ টুইটাৰ চু টুইটাৰ অলপ কমকৈ চলাওঁ। বাকী হোৱাটছআপতো নৰ্মেল চেটছখিনি মই ইউজ কৰোঁ আৰু। বেলেগ আৰু ইমান সময় চময় দি আৰু অলপ ইউটিউবটো বেছিকৈ চোৱা যায় আৰু, ইউটিউবত মানে আহ মানে ব্ল'গ চক্স বিলাক অলপ চোৱা যায় আৰু।
হয়, ময়ো নিদিওঁ। ময়ো বেছি মই নিদিও এনে। ময়ো বেছি ভাগ দিনত আৰু কিমান বুলি কোৱা কেতিয়াবা দেৰ দুই ঘন্টামান যায় আৰু এনেকে গোটেই দিনটোত ধৰিলে। বাকী আৰু মইতো, এনেই ৰিল চিল মই ইমান নাচাওঁ ইন মই মই বেছিভাগতো তুমি যেনে কলা ইউটিউব ময়ো ইউটিউব বেছি ব্যৱহাৰ কৰোঁ। বা নেটফ্লিশ এইবোৰে মানে কেতিয়াবা এনেই মন গ'লে আৰু মাজে মাজে খুলি চাওঁ আৰু। বাকী আৰু কি কয় তুমি এনে এ কেতিয়া পৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছা?
ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা হ'ব গ'লে মানে আ, টেন পাছ কৰাৰ পিছত মই, তাৰে আগতে মোক মানে মা হঁতে মানে এ চাব দিয়া নাছিলে, এইবোৰ ছ'চিয়েল মিডিয়া ইমান ইউজ কৰিব নিদিয়ে মানে, চলাইছিলো, য যদিও মানে ইমান কে চলোৱা নাই, টেন পাছ কৰাৰ পিছত ভালকে মানে একাউণ্ট খুলি পেলাই এতিয়ালৈ যোনটো একাউণ্ট চলাই আছোঁ আৰু আ, টেনৰ পিছত মানে, এতিয়া ক'ব গ'লে ছয় বছৰ, সাত বছৰ হ'ল।
অ', মইটো নিজৰ বুলি মোৰেএ ক্লাছ টেনৰ পাছত তোমাৰ এ ক্লাছ টেনৰ ভাবা টেনে টে-টে টেনৰ পিছতে আহিছিলে কাৰণ তেতিয়াতো আমাৰ ঘৰত কাৰো স্মাৰ্ট মবাইল এক নাছি অ', আনদত আৰু জানাই নেট ইমান ইমান ভালো নাছিল নেট ই তাই তুমানে মই ইমান ব্যৱহাৰ কৰা নাছিলো। এই কৰিলো এনে কিতাবা এ হোৱাটছাপ ইউজ কৰিছিলো কিবা নোট চটছৰ কাৰণে বন্ধুবোৰৰ পৰাই বাকী সেইয়ে। পাৰিলে ইনষ্টাগ্ৰামতো মইতো ক'ব গ'লে এনেই মোৰ কি কয় কব গ'লে এইছ‌ এছৰ পিছত মানে মানে মহাবিদ্যালয় মানে পাৰ কৰাৰ পিছতহে মই কৰিছিলো অ আৰু বাকী আৰু সেইটোৱে। বাকী আৰু তোমাক যদি বেলেগ আৰু তুমি ক সুধিব বিচাৰিছা নেকি?
সুধিব লগা মানে এতিয়া মই এটা কথা সুধো আমাৰ যুৱ প্ৰজন্ম মানে ছচিয়েল মিডিয়াত আজিকালি ইমান সময় দিয়ে দি পেলাই ইয়াতে মানে বেনিফিটটো আৰু হেৰিটো কি মানে কি বুলি কয় বেয়া আৰু ভালটো কি হয়? ক'ব পাৰিবা নে কিবা?
অ তাই ক'বা গ'লে তুমি যেনেকে প্ৰথম কলাই এনে পৰা কিবা বাহিৰা নিউজ সেইবোৰ মানে গম পোৱা যায় বাকি আৰু আৰু আ মিয় চব ভাল ব্ৱহাৰ আছে যেনেকে এতিয়া পঢ়াৰ ক্ষেত্ৰতে হোৱা যদি মানে কলে যাব পৰা নাই এতিয়া বন্ধু বোৰৰ পৰা যদি কলেজ গছে। তাৰ পৰা যে নি মানে আৰুাগে প্ৰশ্ন উত্তৰ চত্তৰ যদি এ শিক্ষকে দিছে সেইবোৰ দিব পাৰে। বাকী আৰু খাল আৰু ঐ পঢ়া সময়ত পঢ়া সময়ত মানে কথা পাতি মানে কিবা যদি ডাউট থাকে মানে কিবা কিব সুধা সুধি কৰি পেলু। দিব পাৰে বাকি আৰু বাক কিৰ বাহিৰে কিবা কা খবৰ চবৰ কিবা গম পালে মানে আন এটাক জনাব পাৰে। মানে এতিয়া মানে অ মানে কি ক এতি আৰু সেই লেটাৰ চিষ্টেম নাই ন এ ডাইৰেক্ট জনাব পাৰে। বাকী আৰু? কিবা আৰু এ ইনফৰমেশচনৰ কিবা মানে মানে কিবা ইনফৰৰ্মেশনৰ চাৰ মানে কিবা আনৰ কিবা কলেজৰ কিবা দি এছ কি নটিচটিচ সেইবোৰৰ মানে নিজৰ মানে ছাত্ৰ মানে কি বন্ধুৰ লগত সেইবোৰৰ লগতো মানে যোগাযোগ কৰিব পাৰে।
কৰিব পাৰি হয় হয়।
ছে আৰু এনেকে বাকী তুমি আৰু বেয়া বেয়া যদি গ'ম বেয়া আছে এনে বেয়া তুমি গমেই পা চাগে পইচা সময় বেছিভাগ যদি এইবোৰত খেদাই তেতিয়াহলে বহুত সময় নষ্ট হয় মানে এইটো মানে, পৰীক্ষাৰ সময়ত, মানে, ইমান ব্যৱহাৰ নকৰাটোৱেই ভাল। মানে, বাকী তুমি কি ভাবা? সেইটো কোৱা।
মোৰ মতে, সেইটোৱেই, মানে, বেছিকে ব্যৱহাৰ কৰিব নালাগে। লিমিটত, এটা লিমিটত, চাব লাগে, আৰু মানে ইমান অযথা খৰচ, মানে, কৰিব নালাগে ছচিয়েল মিডিয়াত। যাতে ছচিয়েল মিডিয়া আমি চলাই আছোঁ, ছচিয়েল মিডিয়াই যাতে আমাক নচলায়।
অ সেইটো
এতিয়া আমি ভাল শিকি আছোঁ, কিন্তু ছ'চিয়েল মিডিয়াই যাতে আমাৰ মূৰটো নাখায়। মই সেইটোৱেই, মানে, মই মানে, নিজৰ, আ, কি বুলি কয়, আমাতকৈ সৰু-সৰু ভাইটি-ভণ্টিহঁতক, সিহঁতক সেইটোৱেই কওঁ মই। আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা, মানে
অ', তুমিতো বৰ ভাল পাইছা নেকি? ছ'চিয়েল মিডিয়াই আমাক, মানে, চলাব নালাগে
চল, সেইটোৱেই আমি চলাব লাগিব, যাতে আমাৰ মূৰটো নাখায়। মূৰটো খালে, আমি বৰবাদ হৈ আছোঁ ন, ছ'চিয়েল মিডিয়াৰ পৰা? আৰু আজিকালি, মানে, ল'ৰা-ছোৱালীবিলাকে, মানে, মেট্ৰিক পাছ নকৰাতেই মাক-দেউতাকে এইটো ছ'চিয়েল মিডিয়া দি আছে। এইটো, মানে, ইমানো ভাল এটা সেয়া নহয়। মই ভাবোঁ যে দিব লাগে, ইউজ কৰিব লাগে, কিন্তু এটা সময়মতে দিব লাগে। আৰু আজিকালি, আ, বহুত সৰু-সৰু ল'ৰা-ছোৱালী, মানে, ছ'চিয়েল মিডিয়াত ইমান সোমাই যায়। মানে, মাক-দেউতাকৰ একাউণ্টটো চলাই, কিবা-কিবি প'ষ্ট কৰিব, সেইটো এটা, মানে মানে, সমাজত এটা বেয়া প্ৰভাৱ সৃষ্টি
অ', আৰু কি হয়, মানে, আজিকালি ছ'চিয়েল মিডিয়া বেছি চলে ন? সেইবোৰে মানে, এইবোৰ কি কয়, এই অনলাইনতে ফেন-চেন বনাই, মানে, বন্ধুবোৰ বনাই। বাকি, আ জীৱনতো যিয়ে নিজে যাই পেলাই, বন্ধু বনাই পেলাই, এনেকৈ কিবা কৰিব সেইবোৰ নাই আৰু সেইটো যেতিয়া বিপদত পৰে সেনেকে বন্ধু সেনেকে নাথাকে। সেইটো কাৰণেটো বেয়া। সেইটো কাৰণে নিজৰ, এ, কি কয়, নিজে যাই বন্ধু বনাই পেলাই, এইবোৰ মানে বেছি ভাল। এইবোৰ চ'চিয়েল মিডিয়াত যায়। এইবোৰ বন্ধু-চন্ধু বনোৱাতকে কাৰণ, এইটোৰ আৰু ভয় জানাই। কিমানে, এই কিবা, বহুত বিপদতো পৰে।
বিপদত পৰে, একদম। আৰু এটা কথা মই তোমাক ক'ব বিচাৰিছোঁ, আ ক'ব, মানে, এইটো, মানে, কথাটো আলোচনা কৰিছোঁ। জাষ্ট, মানে, আজিকালি সৰু-সৰু ল'ৰা-ছোৱালীবিলাকে, যোনবিলাক তোমাৰ তেৰ, চ'ৰি, তোমাৰ, আ চাৰি-পাঁচ বছৰৰ ল'ৰা-ছোৱালী। যোনবিলাক মানে একদম সৰু-সৰু বাচ্চা, আৰু সেই বাচ্চাবোৰক, আজিকালি, মাক-দেউ তাকে, কি কৰে, মানে, ভাত নাখায়, মোবাইলটো দি দিয়ে। ফোনটোত মানে, মোবাইলটোত তোমাৰ ইউটিউব চাই, কিবা কাৰ্টুন-চাৰ্টুন চাই থাকে, মানে এনি টাইম, মানে, কিবা এটা, আ ভাত নাখালে, বা কিবা এটা কাম, মানে, হেৰি, নকৰিলে, মানে, মোবাইলটো দি দিব। মোবাইলটো দি পেলাই, মানে, মোবাইলতেই ব্যস্ত কৰাই ৰাখে।
অ', এই তেতিয়াৰ পৰাই এইটো। অ', তথাপিও তেতিয়াৰ পৰাই এইটো নিচাটো লাগি যায়, মানে, মোবাইলত
আজিকালি মানুহৰ লগত কথা নাপাতে। ল'ৰা-ছোৱালীবিলাকে ভালকে, মানে, মাত-কথা নিদিয়ে। আগৰ-আগৰ ল'ৰা-ছোৱালীবিলাকেতো ধুনীয়াকে। আমি, আমি এতিয়া যেনেকে, আমাৰ মানে টাইমততো ইমান নাছিলে, এইবিলাক মোবাইল-চবাইল। কি-পেড মোবাইল আছিলে। আমিটো ধুনীয়াকে কথা থা পাতিছিলো হয় নে নাই।
উম।
সেই ল'ৰা-ছোৱালী বিলাকে ভালকে কথা পাতিব নোৱাৰে, ডাঙৰৰ লগত। এইটো এটা বেয়া প্ৰভাৱ মানে সৃষ্টি কৰিছে। চে বাৰুম।
উম, হয়, হয়, সিহতে মানে কি কয় এই নিচাটো লাগি যায় তাৰপিছত এন্তে এই- এই, আ-আচল জীৱনটোত যে সেইবোৰ এই যে, শিকিব লাগিব জি আহিব নি? কে যেনকে মাইক এয়া মানুহে কিবা কৰি থাকে মোবাইলত মানে সেইবোৰ চাই থাকাত অ, সেইটো কাৰণে এইবোৰ মানে বেয়া বস্তু আৰু যিমান দেখিব মইো নিজে ভাইটিবোৰো এইবোৰ কৰি থাকে। এনে মানে কি ক মবাইলটো নাপ মোবাইলে কান্দি দে সচাঁকে তোকতো এন হে হয়, এনেই প্ৰথমটো আগতে মা। মা দেউতা হাতে এনেই ধেমালি হিচাপে
অ, নিজৰ কাম কৰ নিজৰ কাম কৰিব পাৰো কিন্তু এইটো মানে অলপ গালি-চালি দি পেলাই অলপ ধমকি পেলাই মানে যদি পাৰে বাচ্ছাটোক নিয়ন্ত্ৰণ কৰিব লাগে।
অ, অ, বাহিৰে এই বোৰ কৰিব লাগে, অ', মোবাইল দিলেও মানে এইটো মানে এই, মানে কন্ট্ৰলটো থাকিব লাগে নিজৰ ল'ৰাটোৰ তহতি ল'ৰা ছোৱালী, অ মানে কি কয় অ মানে কি তোৰ লগত দিছে তাৰপিছত লৈ ল'ব নেকি সেনেকে না কি দিনটো ৰাতিয়ে মানে মোবাইলতটো হাতত দি থৈ যায়। সেন তে দি আছৈ আৰু যিমান হাতত মোবাইল দিব সিমানে তাতে শিকিব ইমানে মানে সময় নষ্ট কৰিব তাত তে তাৰ পিছত আৰু আৰু সৰু কালতো যিমান বাহিৰে। খেল খেলে সেইবোৰ বেছি ভাল। গা শৰীৰৰ কাৰণে, মোবাইলত যদি সৰু কালৰ পৰা বহে তো এতিয়া স্বাস্থ্যতটো বহুত মানে বে
বেয়া-বেয়া একদম-একদম-একদম হয়, একদম-একদম শুদ্ধ কথা একদম।
সেইটো কাৰণে মই চচিয়েল মিডিয়াটো কি মানে, ব্যৱহাৰ কৰিলে মানে চচিয়েল মিডিয়াটো মই কৈছোঁ কি টেনৰ পিছতে দিলে ভাল।
টেনৰ পিছত দিব লাগে টেনৰ পিছত তেতি মানে তোমাৰ সিহঁত ৰ ভাবা
অ' এইটো মনৰ এইটোৱে টো বৃদ্ধি হয় আৰু এই গম গম ভাল বেয়া কিন্তু সৰু কালত দিলেহতে মানে পঢ়া মানে বহুত হয়ে কি বেয়াই দেখ যায় কিন্তু সৰু কালত দিব নালাগে অ বাকী মই সে তোমাৰ চচিয়েল মিডিয়াৰ পৰা কথা পাতিছো তোমাৰ লগত কথা পাতি ভাল লাগিল
ভাল লাগিল মোৰো ভাল লাগিল কথা কিছুমান শিকিব পাৰিলো আৰু মই নিজৰ মনৰ ভাৱটো ক'লো আৰু তোমাক
অ'
দিয়া তেনেহ'লে